হেল্লো ভাত খালা নে নাই? ভাত খালা?
ভাত মানে সেই ৰাতিপুৱা কেইটামান খাই গৈছিলোঁ।
অ
এ মা পথাৰলৈ গ'লছে, মই পতাপতকে বনাই পেলাই মানে চাৰে সাতটাতে গ'লো। উঠি মেলি কেইটামান বনাই পেলাই আৰু গৰমে হৈ থাকিলে খাব এ মান খালো তাৰছত তেনেক তাৰপিছ আকৌ কলে পূজা যে, ৰনুজ পেগু আহিছে যে, শিক্ষামন্ত্ৰী উম কলেজলৈ আহিছে
অঁ, কিবা আছিলে নে কি?
কলেজৰ মিটিং আছিলে, নিউ বিল্ডিঙৰ। তাৰপিছত আমাৰ আকৌ এন চি চিতত আছো যে
উম।
তাৰপিছত আমাৰ এন চি চি খিনি মাতিছিলে।
অ অ কি কি প্ৰগ্ৰেম আছিলেনে আজি।
কিবা অ কিবা মিটিং আছিলে উদদোধন নহয়।
অঁ। তুমি মাধৱদেৱ বিশ্ববিদ্যয়ালয়ত নহয় জানো। অ তাৰ পৰা আমাৰ সেইয় মুনু নহয় জানো তাতে।
মুনুত আহ তাতে অ লগ পাওতেই কেতিয়াবা।
দুইজনী একে অ একে নহয় নহয়।
নহয় নহয় তাই ছ'চিয়লজিৰ মই এডুকেছনৰ।
নহয় তুমি কোন ছেমৰ নো?
মই মই এইবাৰ ফিফথ ছেমলৈ পাম তাই ছিক্স ছেম পাছ কৰিলে নহয়। তাই মোতকে এবছৰ আগ মানে। তাই তিনি বছৰ হ'ল আৰু।
অতিয়াও এই বছৰো কৰিব ন নাই এই বছৰটো।
এই বছৰটো কৰিব হে নোৱাৰোঁ।
তাই পাইছিলে জানো সেই সেইটো সেই।
আহ।
তাই উ সেইটো পাইছিলে জানো? মানে চাৰি বছৰীয়া কৰাতটো।
অঁ অঁ পাইছে হেতৰ পৰাহে হৈছে এইবাৰ।
অ পতককে গলঘাটতে লাগিছে মানে সেইটো কাৰণে সুধিছো। তিন বছৰ গ'ল নে? ত চাৰি বছৰীয়া কৰাটো ধৰা পতকে গ'ল আকৌ।
উম। ছোৱালী কি কৈছে?
ছোৱালীয়ে মেগী অকণ দিছোঁ খাবলৈ খাই আছে।
অঁ অঁ বতৰ কেনেকুৱা হেফালে?
বতৰতো ৰ'দো নাই বৰষুণো নাই তেনেকুৱা হৈ আছে আৰু।
অ অ আমাৰ এফালে আকৌ পুৰা ৰ'দ দিছে। ৰাতিপুৱা অকমান বৰষুণ দিলে ৰাতিপুৱা অকমান বৰষুণ দিলে এতিয়া আকৌ এয়া ৰ'দ দিছে পুৰা। আইতা ঢুকালে ন মাহত আছে অঁ।
অঁ, আইতা ঢুকালে আজি চাৰিদিন।
অ অ সকাম কি এমহীয়া নেকি?
মাহেকীয়া অঁ, আমাৰ তাত বৰ দিগদাৰ। তাকে বৰ দিগদাৰ আ য ম তাতো হেৰি হয় এমহীয়া থাকিব লাগে এতিয়া খেতিৰ দিন ইফালে।
অঁ।
কি কৈছে নাই জানো মই ফোনও কৰা নাই।
অঁ গৈছিলা নেকি?
গৈছিলৈ অঁ, সোমোৱা দিনা।
অঁ অঁ,
উম।
তাকে অসুখ হৈ আছিলে নে কিবা?
অসুখ মানে পৰি থকাকে নহয় হে এ দুৰ্বল হৈ গল আৰু।
অ অ
এনে পৰি থকাকে অসুখ নাই হোৱা সেই তেজটো কমি গ'ল এবাৰ সেই মেডিকেলত এডমিট কৰি পেলাই তেজ চেজ দি মেলি আনিছিলে তাপা অকন ভাল পাইছিলেগে তাপা আকৌ সেই খোৱা খোৱা বোৱা কৰিবলে মন নকৰে আকৌ নাখাই নাখাই আকৌ হেৰি একেই হৈ গ'ল
উম উম তাকে খোৱা বোৱটো ভালকে কৈ থাকিলেহে মানে শক্তি পায় খোৱা বোৱা বন্ধ কৰি দিলে কিন্তু ভাল মানুহ এটাও খোৱা বোৱা বন্ধ
উম অ সেই খাবলে ববলে বৰকে মন নকৰে আকৌ
উম উম ভাত কিহে খালা
ভাত এ হেৰি ৰঙালাও আছিলে তাৰপিছত আলু ভাজি এতিয়া আকৌ ঢেঁকীয়া ভাজি থোৱা আছে খোৱাই নাই এতিয়া ভাত
অ অ ৰাতিপুৱা ভাত
ৰাতিপুৱা খালো সে দুপৰীয়া খামহে এতিয়া
অ অ ভিনিদেউৰ দোকানত আছে
ভিনদেউ দোকানত আছে অ
অ অ
কাইলে কলেজ যাব নোৱাৰে নহয় অ কাইলে দেওবাৰাৰে কাইলে দেওবাৰে নহয় পৰখিলে যাব পাৰিবা
অ উম সেই সেই অসুবিধা হ'লে গ'লে যাওঁ মানে কিন্তু কাইলে এতিয়া কি হয় জানো কাইলে এন চি চি ক্লাছ দিলে যাব নোৱাৰিম চাগে
কাইলে দেওবাৰ নহয় দেওবাৰ খুলিব জানো
কাইলে দেওবাৰ অ দেওবাৰে নুখোলে আমাৰ এতিয়া বন্ধই দি থৈছে নহয় উম টিউচন কেইটা সে ক্ষতি হ'ব এতিয়া
উম টিউচন তুমি তুমি ফ্ৰিকাটো কৰাই দিয়া নে কি
পোৰাই দিওঁ মানে দেওবাৰকেইটা এনেই নাযাওঁ যে তাৰপিছতে সেই তেনেকে ক্ষতি কৰি থলে যেনিবা দেওবাৰকেটাতো কৈ দিওঁ আও
অ
আমি এনেকে কৰি দিওঁ
উম মই তেনেকে ইমান মানে মই খতি কাৰাটো কৰাই দিওঁ বাৰু খতি কৰাটো পূৰাই নিদিও আও উম
উম
সিহঁতি সিহঁতি খতিকৰাটো পুৰাই দিব নালাগে সিহঁত নিজে খতিকৰাব
অ অ
সেইবোৰ কৰোৱা তুমি
সেইবোৰ পৰুৱা মানে অকলে অকলে এটা এটাকে কও যে এনে গ্ৰুপকে হলেহে সেইবোৰ হেৰি নাথাকে
উম হ'লেও সেই নিজে খতি কৰাটো সেইটো বাও এনেকে পইচাটো নোৱাই ইমান কমত আও
অ সেইটোৱে
সেই এইকেইটা দিন হে পাইছো এনকে কৰিব তাৰ পিছত আও কলেজ খুলিলে নোৱাৰিমেই দুটা এটাহে ৰাখিবগে লাগিব তেত তিয়ালে
উম এতিয়া কেইটা আছে নো
এতিয়া চাৰিটা
ওঁম এতিয়া আকৌ সময়তটো মিলাব নোৱাৰিবা নহয়
অঁ সেইটোয়ে তেতিয়া সময়তো ক'ব নোৱাৰিব নিজকে নিজে কিবা এটা একজাম দিবলৈ হ'লেও নিজকে অকমান পঢ়িব লাগে আৰু কলেজ খুলিলে যে বিলাকলৈ চাবলৈ সময়ে নহয় খোলেহে একজাম পায়হিয়ে।
উমঁ এতিয়া আকৌ এড আৰি আহিব পোৱা পাৰিবা নহয়।
উমঁ! এডিয়েৰি পোৱাব লাগিব।
উমঁ পঢ়িব লাগিব বহুত নপঢ়িলে নহ'ব মানে চাকৰি কৰিব দিছে কিন্তু পুৰা একদম হেৰি কে দিব বোৰ ছববোৰ বহুতে বোৱাব যে পুৰা টানকে দিব পেপাৰ
তো আকৌ আজিকালি কেইটামান পুষ্টৰ কাৰণ কিমান
উমঁ একে হেও পঢ়িবলৈ সময়ে দেখোন কিবা হেৰি হয়গে নিমিলা হয় উমঁ। বা ভাগৰ নাম্বাৰটো এক্টিভ হ'ল নাই
বা জানো কিনো হৈ আছে মই বালে ফোনে কৰা নাই এইকেইদিন।
অঁহ
বালে ফোনে কৰা নাই কালি মেছেজে কৰিছিলে ফোন কৰাই নাই মই কালি পৰহিৰ পৰা ফোন কৰা নাই নেকি পৰহি ফোন কৰিছিলে আৰু বাই
উমঁ টকা নাই আমী সেইবিলাকৰ হলে যোৱা নোযোৱা
যাওঁ যাওঁ। চুমি বৌউ আছে নহয় চুমি বৌউলে ফোন কৰিব পাৰাচোন।
চুমি বৌউ নাম্বাৰটো মোৰ সটো নাম্বাৰ নাই এটা আছে সেইটো নাম্বাৰ না কোনটো জানো
অঁ এতিয়াটো দুটা নম্বাৰৰতহে আছে
অঁ সেইটোৱে নেকি নাম্বাৰটো ওচচ ওহোঁ মৰা নাই উমঁ!
দেউতা হত নহলে এইখন ঘৰত আহিব নেকি এ কাইলে নে পৰহিলে আহিব
অঁ
গাড়ীতহে থাকে আজিকালি
উমঁ গম পাইছো অ নাই নাইট চুপাৰ চলাই হ'বলা।
উমঁ!
উমঁ! এতিয়া মায়ে কি কৰি আছে?
মায়ে চাহ খাই আছিলে্
অঁ তাপা দেউতাই বাবাই
বাবাও সেই চাহ খাই আছে মা সেই পথাৰলৈ গৈছিলে তাৰপিছত মই আহি পাইছোঁহি তেতিয়া মায়ে গা পা ধইছেহে তাৰপিছত অকমান ভাত দেখাই শুই দিলে তাৰ পাছত এতিয়া খোৱাৰ পৰা উঠি পেলাই সি চাহ খাইছে
অঁ
তোমালোকৰ দাদাহত তোমালোক লগতে থাকে
কিবা কিবি ভাত ভাত মায়ে বনাবলৈ পালে জানো তুমি বনালোহি
মই বনালোঁ অ তেতিয়াই ৰাতিপুৱাই
অঁ মাক ক নিজৰ ৰুইছিলে নে
উমঁ!
নিজৰ ৰুইছিলে নে?
নহয় - নহয়, আমাৰ এই সলনি সলনা সলনিকে ৰুইছে মানে পাঁচ জনীয়ে তাৰপিছতে এই আজি আকৌ নৌবৈ এজনী সিহঁতেও দিছিলে
অ'
তাৰপিছতে সেই হঁতকো ৰুই দিলে আমাৰ দেৰ বিঘা এটা হ'ল এতিয়া বাকীখিনি দিয়াই নাই দিব হে টেক্টৰ আহিলে
অ', অ', অ'
তাই আজি দিবই নেকি আবেলি মানলৈ অলপমান
অ', উম বা আৰু তাৰপিছত আৰু এতিয়া পৰি পাচলি নাই ঘৰত তেনেকে অ', এতিয়া তাতে আমাৰ দহ মাটি যে এতিয়া নহয় নহয় হোৱা হোৱা, হওঁতে হৈ গ'ল আৰু এতিয়া, সেই তেনেকে কোৱা নাই এতিয়া কঠীয়া পাৰি থৈছে সেইখন জেগাত তাৰপা ইফালে পানীয়ে হল খেতি বস্তু লো লোৱা হ'ল আৰু বসস্তু ল' আছে হোৱাই নাই আকৌ বস্তুহে লোৱা হৈছে
উম, উম,
তাৰ পৰা মই এতিয়া এই ভিনদলৈ চাহ অকন বনাই আছো হেৰিয়লে দিবলৈ দোকানলৈ
অ', তুমি দিবাগেনে নে লৈ
মই - মই - মই, নিদোগে দেতা যাব নো দোকান, তেতিয়া দি থৈ আহিব
অ' অ'
উম, আমাৰ মৌকণহৰত গৈ আছে ঐ এতিয়া গৰম বন্ধ ঘৰতে আছে নে?
ঘৰতে আছে ঘৰতে আছে তাই মো লগত ফিল্ডলৈ যাবলৈ মন মোৰ আকৌ ভৰিত দুখ পাই মেলি আজি হ'ল দুসপ্তাহ
উম,
তাই অকল এতিয়া তাই এইখনত লগ নাই যে মোৰ লগতে থাকে ক'বলৈ গ'লে মোক দেখিলেই মোৰ লগতহে আহিব নাহে নতুবা
উম, উম, উম, সেই আকৌ লগ নাই যে
লগ নাই যে, তাৰপিছত মই তাইক এনে জ্বলাই জ্বলাই কও তই কি মোক সময় নি মোৰ লগত আহ তাই তোমাৰ বাহিৰে তাই অকমান বেছি চেলাই নাথাকে জানো কথাও, ছোৱালীজনী ডাঙৰ হৈ হৈছে একো গাত কথা লগাই
এ নাই লগাই অ' গাত কথা লগাই নহয় তাই বয়সো নাই হোৱা নাই নহয় বিয়াহে হ'ল সোনকালে
সেইটোৱে তাই তাকে কওঁ ইমান ডাঙৰ ডাঙৰ ছোৱালী যে মানুহবোৰে বহুত চালাকি কিবা কিবি। কিন্তু গাত একো বুজিয়ে পোৱা হোৱা নাই
একো বুজি নাপায় তাই কোনোবাই যদি কয় এইটো কৰ সেইটো অ' যিটোকে কয় সেইটোকে মানে এইটো যে তুমি এইটো কোৱা তাই সেইটোহে কৰিব বা এইটো কৰিলে এইটো হ'ব সেইটো নহয় উম, এ হেৰি আকৌ মৰম
তাইক বেচি দিব কৰবাত নিলে মানে খুচিয়ে তাইক কৰ'বাত বেচি থৈ আহিব
তাই হেৰি হ'ল আকৌ মই অকণ ধোৱাচোন উম, মানে আলু খুৱা হ'ল যে
সেইটোৱে আলু খুৱা হল তাই বাহিৰৰ কথা একো গম নাপায় মানুহে যিটো কই সেইটো কি বিশ্বাস কৰে
তাই আও সেয়াহে সেয়া কিমান দিনৰ মূৰত আৰু হেৰি হৈছে তাই মানে উম বাপেকৰতো একেবাৰে দেখোন হেৰি আও
উম। তাই মানুহজনীক কি জানে নাই? অকন অকৰা মানে তাই যদি তুমি তাইক মই চাইছো মানে তাইক কথাবোৰ দেই, যদি তাইক তুমি কিবা এটা কথা কৈ থাকা তাত বাকী বাহিৰত লাগে যিয়ে ঘটি নাযাওক তাই একোৱেই গম নাপায় এই গুৰুত্ব দিয়া কথাটোহে অকল গম পায় মানে।
উম উম উম অন্য মানে তাই বেলেগ মানে চাৰিফালটো নাচাই এটাহে
অ বুজি নেপাই, অকল এটাতে গুৰুত্ব দিলে নহয় অকল সেইটোহে গম পাইছে সেইটো কি হৈছে। বাকী যিমান যি হৈগলেও তাই গম নেপায়।
উম ঠিক হবগে ৰ'বা বাহিৰলে ওলালে মেলিলে ঠিক হৈ যাব।
তই এতিয়া ডাঙৰ হলি গম পাইছা নাই, আমুক তামুকো কৰিবি আকৌ মই অকল তেনেকেই কৈ থাকোঁ তাইক।
অ এ হেৰি হব গে হ'বগে লাহে লাহে হেৰি হলে, এ আৰু বাহিৰলে চাৰিওফালে ওলালে মেলিছে টো আও সোমাই থকা নিচনা ঘৰত সোমাইছে আকৌ স্কুলত গৈ স্কুলত সেই
অ আৰু স্কুলো একেখনেই বাগৰিব মেলিবলে। পোৱা নাই একে জেগাতে একেগেইটা লৰা ছোালীয়ে। সেইটো হৈছে আৰু সিহঁতৰ স্কুলৰ
এতিয়া হ'ব দিয়া মই এই চাহ কণ ভৰাই লওঁ, তুমি আকৌ ফ্ৰী পালে ফোন এটা কৰিবাচোন মোক।
অ অ ঠিক অ অ ঠিক আছে অ হ'ব উম উম্।